হেল্ল' হে অহ শুনিছো কোৱা
অহ কি কৰিছা
আছো এনে তুমি
এ এনেই বহি আছোঁ তুমি ভাট খালা
ভাত তো অলপ পিছত খাম আও মায়ে হেৰি মাছ মাছ আৰু মাছ আলু ভাজি দালি সেয়া বনাই থৈছে
অঁহ মোৰো নাই আৰু মামীয়ে বনাই থৈছে
অহ
খাম আৰু অলপ পিছত গৰম যে গৰমত খাব নোৱাৰি ও বৰ দিগদাৰ
উম
তাকে বোলো কি হয় বাকী গৰম বন্ধ ফুৰিব কৰিব যাবানে নাই
ফুৰিব যাম চাগে বেলেগত এনেই লগৰ সোপাৰ লগত
অহ অহ
ওচৰ পৰা যে
অঁহ ভালেই বাৰু দিয়া মইহে কি কৰো জানো লগৰ সোপাই লগ ধৰি আছে শ্বিলং ব'লা শ্বিলং বলা বুলি পিনে তাকে মই বোলোঁ এই ৰ পইচা চইচা নাই যাম ৰ ইমান গৰম বোলো গৰমত যাব নোৱাৰি নহয় এইখিনি এইখিনিৰ পৰা যাওঁতে মানে মাথা বেয়া হয় আকৌ গুৱাহাটীত যাম ন গুৱাহাটীৰ পৰা গৈ পিনে গুৱাহাটীত মানে আমি কি কৰোঁ আমি প্ৰতিবছৰে এনেকে যাওঁ নহয় গুৱাহাটীলে
উম
গৈ পিনে তাত মানে হেৰি পায় ন আজিকালি গাড়ীবিলাক ভাড়াত পায় যে মানে অহ স্কুটি হওঁক বাইক হওঁক সেনেকে বাইক হওঁক বা হেৰি হওঁক কাৰ হওঁক এনেকে আমি মানে ভাড়াত ল'ব পাৰোঁ
উম
তাৰপিছত ভাড়াত লৈ পিনে কি হয় আমি সিহঁতক মানে পইচাটো দিব লাগে গাড়ীখনৰ ড্ৰাইভা বিচাৰিলোঁ সিহঁতি যদি আমি ড্ৰাইভাৰ কওঁ আমাক আমি নিজে চলাম বুলি পিনে তেতিয়া সি সিহঁতে কি কৰে উম হেতু মানে সেই গাড়ী খনৰ পইছা তটোহে লয় বাকী তেল চেল আমি ধৰি লওক ভৰাই আমি নিজৰ গাড়ীৰ নিচিনাকৈ মানে ইউজ কৰিব পাৰোঁ আৰু চ' সেনেকৈ আমি মানে যাওঁ যোৱা বছৰো তেনেকৈ গৈছিলোঁ এনেকে হেৰি এখন আৰ্টিকা এখন মানে ভাড়াত ল'লোঁ আমি
উম
তাৰপিছত ভাড়াত লৈ পিনে কি কৰিলোঁ গোটেই সাতটামান হৈছে আৰু সাতটামানৰ কাৰণে ধুনীয়া মানে হৈছে আৰু আৰ্টিকাখন তাৰপিছত তাত গ'লোঁ গ'লোঁ আৰু ধুনীয়াকৈ আমি হেৰি গ'লোঁ এইটো স্নং পদেং গ'লোঁ মেঘালয় যোনটো একে হেৰি বাংলাদেশৰ মানে ডাউকি ওচৰ আৰু
অ
অঁ বাংলাদেশৰ যোনটো বৰ্ডাৰ সেইখিন আৰু বৰ ধুনীয়া লাগিলে হেৰিখিনি জেগাখিনি হেৰি হয় মানে যদি আমি ভাল টাইমত গ'লোঁ হয় ন জেগাখিনি কি হৈছে মানে একদম পানীখিনি বহুত চাফা হয় কিন্তু আমাৰ মানে কি হৈ গ'ল টাইমিং টো বেয়া হৈ গ'ল আমাৰ টাইম যোনখিনি টাইমত যাব লাগিছিলে সেই খিনি টাইমত নগলোঁ যে হেৰি হৈ গ'ল কি বুলি কয় বৰষুণ পৰিলে ঠিক চাই বৰষুণ আগদিনা এ বৰষুণ পৰা কাৰণে পিছদিনাখনৰ পানী গোটেই গোলা গোলা হৈ গ'লৰে ইমান বেয়া লাগিছে উম ইমান বেয়া লাগিছে নহয় মই বোলো হেত তেৰি এনেই পইচা খৰচ কৰি যোৱা এ এভয
উম বাকী আৰু বেলেগ নাচালাকৈ
বেলেগ হেৰি ডাউকিত ডাউকিত এনে সোমাই আহিছোঁ আৰু সোমাই পিনে তাৰ ওচৰত যে দোকানকেইখন আছে
অঁ
দোকান কেইখনত সেয়া পাইনাপল চাইনপল মেগি চেগি খাই পিনে গুচি আহিছোঁ অঁ আৰু হেৰি গৈছিলোঁ হয় দিয়া পাহৰিছোৱে এখন নাম কি আছিলে কানচুৰৰি যে ৱাটাৰফলটো যে তাত গ'লোঁ তাত গোটেই সোপাই গা ধুলোঁ তাত প্ৰ ব হেৰিয়ে হয় দেই প্ৰথম মোৰ একে যি ভয় মানে এই সোপা চিনেমা সোপা চাই চাই
অ
এ ভয় লাগে তলৰ ফালৰ পৰা কিবা সাপ চাপ আহিব নেকি কিবা ভয় লাগে মানে সেনেকুৱা তাৰ পিছত তাৰপিছত আৰু ভয়টো যেতিয়া ভাঙি লাওঁ লাইফ জেকেতটো পিন্ধা হৈ আছিল ন
উম
অ তাৰপিছত আৰু বেয়া সাঁতুৰিছোঁ সাঁতুৰি সাঁতুৰি একদম মানে পুৰা গা ধুইছোঁ আৰু ভাল লাগি গ'ল তাৰপিছত এতিয়া আকৌ যাব মন গৈ আছে
চেভেন চিষ্টাৰ
ছেভেন চিষ্টাৰ সেইটো অঁ সেইটো বহুত আগতে চালোঁ ছেভেন চিষ্টাৰটো
উম
এইটো হেৰি হয় চছেভেন চিষ্টাৰটো কি জানা মানে তুমি যেতিয়া বৰষুণৰ টাইমত যাবা নহয় তেতিয়া বহুত ধুনীয়া মানে হেৰি হয় কি বুলি কয় পানী হৈ যায় মনচুন ছিজন হয় ন! তেতিয়াহে মানে তাৰ পৰা নিজৰা কেইটা পা ধুনীয়া পানী আহি থাকে। যদি তুমি এনেকুৱা শুকান ছিজনত যোৱা খৰালি কি কয় এইটো খৰাং ছিজনত পানী দেখাই নাপায় বৰ বেয়া।
তেতিয়া কুঁৱলী পৰি থাকে চাগে?
উম এতিয়াতো গ'লে কি ধুনীয়া বৰষুণৰ টাইম ন!
এতিয়া দেখা পোৱা যাব চাগে?
ধুনীয়া লাগিব চাই এতিয়া আৰু কুঁৱলি চুঁৱলি চব থাকিব মিক্স হৈ থাকিব এতিয়া।
উম।
গৈছা ন তুমি চাইছা?
ওম।
অঁ। তাকে বোলো কি হয় আকৌ এবাৰ কি হয় যাব মন গৈছে অ।
স্কুলৰ পৰা স্কুলৰ পৰা গৈছিলো আৰু বহুত দিনে হ'ল বহুত দিনতে যোৱা।
উম উম।
নাইন টেনত থাকোতে।
উম বহুত আগত গৈছিলা নহ'লে।
উম।
তাকে।
বাকী কি কৰিবা এতিয়া?
ভাত পানী কি কৰিবা?
ভাত পানী খামো অলপ পিছত গৰম যি লাহে দিহে উম খাই গৈ তেতিয়া শুই ল'ব লাগিব অলপ গৰমত কি কৰিম আৰু।
ভালেই দিয়া তোমালোকৰ এটলিষ্ট জেগাখিনি ভাল ন। হেৰি চাৰী আছে ধুনীয়া অকণমান ছাঁ তাহ পৰি থাকে বতাহ মাৰে।
উম হলেও মানে হেৰি বাৰটা এটা সেইখিনি বহুত মানে গৰম পৰে আৰু সেইখিনি টাইমত। তাৰপিছত ৰাতিপুৱা টাইমত অলপ ঠাণ্ডা হৈ থাকে তাৰপিছত, সন্ধিয়া সময়ত সন্ধিয়া সময়লৈ গৰমেই হৈ থাকে তথাপিতো মানে অলপ কিবা এটা লাগে আৰু ঠাণ্ডা ভাৱটো।
বুজিছোঁ। ঠিকে আছে একো নাই বাৰু সেনেকুৱা হৈ থাকাই ভাল আৰু।
এতিয়া কি কৰিবা তুমি?
এতিয়া গা ধুম গা ধুই পিনে ভাত পানী খাই অকনমান ময়ো শুই ল'ম চাগে এ শুই শুই অশান্তি লাগিছে অ মোক।। বৰ খং উঠা হৈছে একেবাৰে ইমান শকত হৈছোঁ নহয়! মানে আমি এতিয়া চোৱা এতিয়া আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী হয়নে নহয়। আমি এতিয়া নিজৰ স্বাস্থ্যটোৰ প্ৰতি কিমান মানে সজাগ হ'ব লাগে। সজাগ হ'বলৈ যাওঁ এলাহ এলাহতে একেবাৰে মানে নিজে কিবাই হৈ যাওঁ আৰু।
মই আকৌ খালেও শকতে নহয় এনে শুই থাকিলেও শকতেও নহয়।
ভালেই দিয়া সেনেকুৱাই ভাল সঁচা কথা কৈছোঁ। মোৰ নিচিনা যে হ'ব নালাগে মই অলপ খালে একেবাৰে শকত হৈ যাওঁ অলপ শুলেই শকত হৈ যাওঁ
কমকেহে খোৱা সপলা তথাপিতো শকতহে হৈ যাওঁ
খাওঁ ক'বলৈ গ'লে কিয় জানো ইমান শ হৈছোঁ নহয় মানে কিবা বেমাৰ চেমা হৈছে নেকি থু থু থু থু মানে হেৰি হয় ন আজিকালি বেমাৰ
কৰিবা ৰানিং কৰিলে চাগে ক্ষীনাবও পাৰা
তাকে কৰিব লাগিব আবেলি আবেলি যাওঁ মই ৰাণিং কৰিবলে আবেলি তাৰপিছত আজি কি কৰিলোঁ আকৌ মই মোৰ মাহী ল'ৰাটো চাক চাইকেলখন মানে আমা ঘৰতে আছিলে বহুত বছৰ ধৰি পৰি হাঁ
উম
তাৰপিছত একে বেয়া মানে অৱস্থাই নাই আৰু তাৰপিছত কি সিদিনাখন জজ উঠিলে মই বোলো ব'ল ঠিক কৰি লওঁগৈ বুলি পিনে তাৰপিছত পিছতে গ'লোঁ একে বাৰশ টকা দি পিনে ঠিক কৰি ললোঁ ললোঁ আৱ এতিয়া চলাবইচোন এলাহ লাগে বেয়া জমনি চলাইছো তথাপিও মানে হা হা দহ বছৰ মূৰত চলাইছোঁ
আগতে টিচন টিচন গলেহে চলোৱা যায় আৱ
স্কুলত যাওঁ স্কুলত চাইকেল লৈ যাওঁ আগতে টিউচন যাওঁ চাইকেল লৈ হয় ত আগতে সদায় মানে সেইটো মানে সেইটো মানে ভাৱনাই নাহিল যে এনেকুৱা অশান্তি লাগে এতিয়া মানে চাইকেলখন চলালে এই কেতিয়া মানে পাওঁগে কেতিয়া পাওঁগে পামগে জানো সেনেকুৱা টাইপ হে লাগা হল মানে আগতে চোৱা আগতে আমি চাই কেল লৈ লৈ ক ক গৈছোঁগৈ মানে কিমান দূৰ দূৰ যাওঁ চাৰি পাঁচ কিলোমিটাৰ চাইকেল চলাই যাওঁ হয় একো ভৰি নিবিষায় এই মই যদি এতিয়া যদি চাইকেলখন লৈ পিনে নহয় এই অকণমানো যাওঁ এশ মিটাও নহয় যাতে পঞ্চাছ মিটাও যদি যাওঁ নহয় চাইকেল খন চলাই ভৰিখন বিষাব ধৰে গম পাইছানে মই বোলো ইচ্ছৰা এনেকে হলে কি হ'ব মানে কিমান যুগ চেঞ্জ হৈ গ'ল চোৱা আগৰ যুগ কি আছিলে এতিয়া যুগ কি আছিলে এতিয়া ল'ৰা ছোৱালীয়েতো চাইকেল নাজানেই বেছিভাগ কবালে গলে ডাইৰেক্ট একেবাৰে স্কুটি, বাইকে চলাই দিয়ে উম আমাৰ আকৌ কি আমাৰ দিনত একে চাইকেল যাওঁ তাৰ পিছতহে আমি স্কুটি চলাইছিলোঁ
উম
সেইটোৱে, তুমি কি স্কুটি চলাব জানা জানো?
স্কুটি মানে মই শিকোৱা নাই আজি ঘৰত ল'ৰা নাই বেলেগৰ স্কুটি চলালে আকৌ পৰিলে সেইটো হেৰি হ'ব যে মানে মানে নিজৰ হলে তেতিয়া একেবাৰে শিকিলে পাৰা যাবই আৱ
সেইটো চাইকেল মানে কি জানা স্কুটি চলালে যদি তুমি চাইকেল খন যদি চলাব জানা ন চা চাইকেল চলাবতো জানা চাগে?
চাইকেল জানো।
অঁ মানে চাইকেল চলোৱা মানুহৰ কাৰণে ইমান প্ৰব্লেম নাই বুজিছা কাৰণ চাইকেল চলালে আমা বেলেঞ্চটো আহিয়ে যায়গৈ ন বহুত
উম উম
অব বেলেঞ্চটো অহাৰ কাৰণে স্কুটিখন আমাৰ কাৰণে ইজি হৈ যায় স্কুটি কি নো আও হাতৰ টিপ পিনা টোহে লাগে ধৰি ল হয় ফ্ৰিটো ৰাখিব লাগেহে বেলেঞ্চটো ৰাখিব লাগে আৰু হাতৰ টিপিনা চাইকেলৰ নিচিনাই এই বাইকখন অকমান জটিল আছে মই বাইক মানে শিকিছোঁ অকমান জানো কিন্তু মানে সেইটো মানে যোনটো, স্কুটিত যোনটো মানে মোৰ হেৰিটো আহে ন কি কি কয় কনফিডেণ্টটো আহে ন ধুনীয়াকে যে মই নাই পাৰিম মনোবল আছে মোৰ মানে যি টি ৰাস্ত- ৰাস্তাত পাৰি যাম। সেইটো মানে বাইকত অহা নাই বাইকত মানে মোক চিধা চিধি ৰাস্তা লাগিব অকমান মানে মানুহ বেছি ফিৰ চাৰাব নালাগিব। ভিৰ হ'লে মানে বাইকত মানে মই মাৰি দিম মাৰি দিম মানে মোৰ সেইটো কনফিডেন্টতো এতিয়াও অহা নাই মানে।
উম
তাকে বোলো বাইকখন শিকিব লাগিছিলে। ভাবি আছোঁ, শিকোঁ বোলো। এই ভাইটিয়ে নিশিকায়, কি ক'ম আৰু।
বুলেট বুলেটখনতে শিকি ল'বা।
উ তাকে আৰু বুলেটখন হেভি হয় ও ব।
উম, বাইকতকে মানে হে সেখন বেছি হেভী নেকি?
অ', মানে সেইখন এইখন গোটেইখন মেটেলৰ বনোৱা ন। গোটে সোপা হেৰি হয়, লোহাত টাইপৰ এনেকুৱা বস্তুবিলাকে বনোৱা যে তো মানে ভিৰটো ৰাখিব নোৱাৰোঁ মানে।
উম।
আৰু চাপৰ হয় বাৰু দেই। চাপৰ কাৰণে ভাল ধুনীয়াকে মানে হেৰিটো, টিপিনটো ৰাখিব পৰা যায়।
উম।
কিন্তু কি হয় যায়গে, সেইটো ক'নফিডেন্টতো অহা নাই যে সেইকাৰণে মানে মই চলাব বিচৰা নাই। ভাবিছিলোঁ, এটা বোলো শ্বিলঙৰ ফালে সেনেকে যদি যাব পৰা হয় নিজে কি বে বাইক চলাই কি মজা লাগিলে হয় ন!
যায় মানে ছোৱালীবিলাক, ভাল লাগে আগত গ'লে।
উম ভাল লাগে তেনেকে। বাৰু ঠিকে আছে দিয়া। ৰাখিছোঁ ন
অ' অ' হ'ব দিয়া।